হেল্ল'।
হেল্ল'।
অ। কি কৰিছ।
শুই আছোঁ।
অঁ এই কিবা হেইয়া কথা কৈছিলে নি? এ--ওঁ, কিবা পোঁহা কথা।
কৈছিলে অঁ।
কিবা ঘৰ-চৰ বনালি নেকি?
ঘৰ বনাই থকা হৈছে। বনাই আছোঁ।
অঁ অঁ। এই তলটো ফ্ল' কৰি ফ্ল' কৰিব নালাগে। ডাৰেক্ট ঢেলাই কৰিলেই হ'ল। উম, ডাঠকে ঢেলাই, ফ্ল' কৰিলে বেয়া।
অঁ, ঢেলাই কৰিলে, ঢেলাই কৰিলেই হ'ব?
খহতাকে ঢেলাই কৰিব লাগে।
তাৰপিছত?
ঢেলাই কৰি পেলাই কাষত হেই বাউণ্ডেৰী ও বাউণ্ডেৰী ওৱালৰ নিচিনাকে হাফকে মানুহক বুকু বুকুতকে চব মানে ক্‌ ককালৰ সমানকে হেৰি মাৰি দিলেই হ'ল ওৱাল মাৰি দিলেই হ'ল। উম, নাই ওপৰেদি বতাহ সোমাবই নহয়। বতাহ সোমাবলে ওপৰটোত খোলা ৰাখি পেলাই হেইয়ালেকে, ককাল সমানলেকে ওৱাল মাৰি দিলেই হ'ল।
অ'! বাকীতো, তাৰ ওপৰলৈকে একো কৰিব নালাগে তাৰপিছত?
পিছত নালাগে। অ'!
ওপৰত টিংপাত টিংপাত গজা টিংপাতকে, টকৌপাত বেছি ভাল মানে। হ'লো টিংপাতে গজাল দিব লাগিব, টকৌপাত নাপালে। টকৌ পাত নাপালে উম! ঘৰটো ঠাণ্ডা হৈ থাকে যে।
অ'! খোৱা-বোৱা বিলাক?
ছটা পোৱালি আছে। পোৱালিকেইটা এটাত পাঁচ হেজাৰকে। আৰু কি কি খুৱাব লাগে, কি কি কৰিব লাগে, মই কৈয়ে দিম নহয়।
অ'! কি কি খুৱাব লাগে? কেনেকে, কেনকা ধৰণৰ, কি কৰিব লাগে, কি কৰিব নালাগে? কি খোৱাব লাগে?
অ'! সেইখিনি সেইয়ে
তোৰ কাপোৰ আনিলিগে?
এইক কৈছো! বৰ্ত, বৰ্তমান বাৰু বেছি হেৰিকে খোৱাব নালাগে, ইমান হেভিকে। প্ৰথমতে, বেজি-চেজি দিব লাগিব। দি মেলি কচ- চচু খোৱাব লাগিব। কচুটো ধুনীয়াকে সিজাই খোৱাব লাগে। মানে, কেঁচাই- কেঁচাই, কেঁচাই- কেঁচাইও খাই। কিন্তু, কেঁচাই-কেঁচাই খাবলে দিলে, বেয়া মানে।
অ'! আকৌ শুনিছোঁ! গাহৰিয়ে যিমানে হেনোঁ, মাটি খুচৰে, সিমানে হেনোঁ ভাল।
এ, নহয়। গাহৰি লে লেতেৰা- ফেতেৰা লেকে থাকিলে বেয়া। চাফ -চিকুণকে ৰাখিব লাগে, গাহৰিক। একদম বাহিৰলে ওলাবলে দি দিব নালাগে। একদম একেঠাই, একেটা গড়ালতে বান্ধিব লাগে। একেটা গড়ালতে মানে চাফ -চিকুণ, ৰেগুলাৰ সদায় চফা কৰিব লাগিব। সদায় মট, মটৰ দি পানী মাৰি পেলাই ধুব লাগে। মানুহৰ মনত তাত ধা, ভান্ত ধাৰণা হৈ গ'ল আৰু। মানে, গাহৰিয়ে লেতেৰা বস্তু বুলি কেনে, গাহৰি লেতেৰা নহয়, গাহৰি লেতেৰা থাকে, একেবাৰে ই বেয়াহে পায়। একদম চফা জেগাত ৰাখিব লাগে।
অ'! তাকেহে।
আমাৰ ইয়াত, আমাৰ ইয়াত এইটো পোৱালি ভাল। এইটো বহুত, উন্নত মানদণ্ড পোৱালি মানে।
অ'! এ, দা, দানা খোৱালে, কেনেকে খোৱাব লাগিব? এইটো লৈ যা, এইটো লৈ যা! পৰিলে।
অ'!
উম!
প্ৰথমতে, তেনেকে খুৱাব লাগিব। আকৌ, দানাখিনি খুৱালে, আকৌ
লাভ নহ'ব দেখোন, প্ৰথমতে। তহঁতি যদি, দানা কিনি- কিনি
অ'! কোনে কথা আছেনো? বেলেগ মাত আহি আছে।
হেল্ল'! হেল্ল'! হেল্ল'! শুনিছনে? হেল্ল'! হেল্ল'! হেল্ল'-হেল্ল',